হেল্ল' হেল্ল'
অ ফোন কৰিছিলা?
অঁ অঁ কোৱা।
বুজি পোৱা
কি খবৰ ভাল নে?
আছো আছো।
কি কৰি আছা?
খানা খাই আহিলো এইমাত্ৰ।
অ এতিয়া শুবানে কিবা কাম চাম আছে বেলেগ কৰি
কাম অলপ আছে আৰু অলপ দেৰিকে শুম আৰু।
আজি কি খাবলে বনাইছিলা, তুমি বনাইছিলা নে মায়ে বনাইছিলে?
আজি মই বনাইছিলোঁ।
কি বনাইছিলা আজি?
পনীৰ বনাইছিলোঁ।
পনীৰ বনাইছিলা পনীৰৰ কোনটো ৰেচিপি বনাইছিলা?
এ এনেই যি হাতত আহে তাকে বনাই গৈছো একফালৰ পৰা দি পিনে।
অ
অলপমান আফগানী পনিৰ নিচিনা হৈছিল।
হয় নেকি
উম।
তুমি কেতিয়াৰ পৰা খানা বনাই আছা? কিমান সৰুৰ পৰা তুমি খানা বনাই আছা?
মানে এনেই একদম মানে একদম ধৰা সৰু-সুৰা খিনি সুধিছা নে ভালকে কেতিয়া পৰা বনাব পাৰিছো সেইটো?
নে সৰু-সুৰা কেতিয়াৰ পৰা তোমাৰ আৰম্ভণি হ'ল?
ক্লাচ টু-থ্ৰি পৰাই বনাও।
কি-কি বনাইছিলা আগতে একদম সৰুতে?
একদম সৰুতে মেগী তাৰপিছত কণী।
তুমি, তুমি টু থ্ৰীত কণী মেগী চাহ বনাব পৰা হৈছিলা?
অ,
ৱাও। আৰু তোমাক কোনে বনাব শি অঁ, তোমাক কোনে বনাব শিকাইছিলে মায়ে?
মায়ে শিকাইছিলে।
তুমি নিজে আগ্ৰহ কৰি কেনে শিকিবলৈ আহিছিলা নে মায়ে শিকাইছিলে?
মোৰো আছিলে বাৰু আগ্ৰহটো আগৰ পৰাই আৰু মায়ো শিকাইছিলে আৰু যিহেতু ঘৰত নাথাকে স্কুলত যায় গতিকে মই কিবা কিবি নিজে কৰি কৰি কৰিব লগা হয় আৰু আগৰ পৰাই।
অ, তুমি সৰুৰ পৰাই খানা বনাই-বনাই খোৱা?
অ, আগতে অকল সেইখিনি পাৰিছিলো তাৰ পাছত লাহে লাহে নিজৰো ভাল লাগে। লাগিলে আৰু সেনেকে এতিয়াতো বাৰু বহুত কিবা-কিবি বনাও।
উম, এতিয়াতো তুমি গোটেই আলহী-চালহী আহিলে চাগে তুমিয়ে বনাই মেলি খোৱা নেকি?
অ। পাৰো পাৰো হেন্দেল কৰিব পাৰো।
হেণ্ডেল কৰিব পাৰা অঁ, তোমাৰ খানা মই এদিন নিশ্চয় খাব লাগিব দেই।
অ- অ মায় তো কয়ে কি মানে ঘৰ একেবাৰে গোটেই খুৱাব পাৰা হৈ গৈছো বোলে।
সেইটোৱেইেতো।
উম,
তুমি গোটেই ঘৰৰ দায়িত্ব ল'ব পৰা হৈ গৈছা হয় নাই?
অ-অ আৰু লও বাৰু বহুত কিবা-কিবি কাৰণ দৰকাৰ হয় আৰু।
অ এতিয়া ডাঙৰো হৈছে এতিয়া বয়সো হৈছে।
অ,
অ, ঘৰৰ ডাঙৰ যিহেতু। নহয় জানো? তোমাৰ খানা তোমাৰ তোমাৰ হাতৰ খানা খাবলৈ মোৰ কিন্তু মোৰ বিৰাট মন গৈছে দেই।
অ, খুৱাব লাগিব এদিন।
উম, এদিন মাতিবাচোন দেই তোমাৰ ঘৰত।
অ-অ তাকে।
অঁ, কি সুধি আছিলা তুমি?
বোলো তুমি কি কি আ, খানা চানা বনোৱা নাইবা ঘৰৰ কি কি কাম কৰা? মানে মাহঁতক কেনেকে কি কিহত মানে হেল্প কৰা ধৰা সহায় কৰা
মই সঁচা কথা ক'বলে ঘৰৰ কাম কাজ একো নকৰোঁ
উম
কাৰণ মইতো বাহিৰত থাকোঁ ন
নহয় নহয় মানে ইয়াতেতো আছিলা আগতে
অহ আগতে আগতেও মই একো কাম কৰা নাছিলোঁ।
অ', অ'।
এতিয়া হষ্টেলত থকাৰ পৰাতো আৰুৱে কাম নকৰোঁ ঘৰত আহিলে। কাৰণ যেতিয়া মই হোষ্টেলত থাকোঁ, তেতিয়া মই চব কাম নিজে কৰিব ল লগিয়া হয়, নিজে মই বাচন বৰ্তন ধোৱা, নিজে মই কা কাপোৰ কানি ধোৱা, মোৰ আ, আৰম্ভণিতে মোৰ বিৰাট দিগদাৰ হৈছিলে, এইবোৰ ঘৰৰ কাম কাজ মই কৰি পোৱা নাই ন' আগতে। গতিকে চব মই নিজে মেনেজ কৰিব লাগে। সেইটো বহুত, আগতে বহুত বিপদ হৈছিলে এইবিলাকৰ মোৰ। বাত লাহে, লাহে মই এডজাষ্ট হ'বলৈ শিকিলোঁ, যিহেতু আজি মই দুবছৰ দুই, ডেৰ বছৰ ধৰি মই আজি হোষ্টেলত বসবাস কৰি আহা। আৰু যিহেতু হোষ্টেলতে ইমান কাম কাজ কৰিবলগীয়া হয়, সেইকাৰণে ঘৰত আহি মাহ মা, দেউতাসকলে ইমান আ জোৰ নকৰে আৰু, কিবা ঘৰৰ কাম কৰিবলে।
বুজিছোঁ।
আৰু মই খানা চানা সেনেকে বনোৱা, জাষ্ট ৰিচেণ্টলিহে শিকিছোঁ।
অ', কি, কি বনাইছা?
মই তোমাৰ ইনষ্টাগ্ৰামত ৰেচেপি কিছুমান আহি থাকে। এন আৰু মই ভাবিলোঁ যে, মই এটাত আ, ট্ৰাই কৰি চাওঁ।
উম।
এটা ৰেচেপি আছিলে তোমাৰ গাৰ্লিক চিকেন বুলি।
অ'।
তাতে মানে কি কৰে আ, তোমাৰ যিটো থাকে ন' দৈ, দৈ তাৰপিছত অকমান কাজু বাদাম। পিঁয়াজ, তাৰ পিছত কি দিয়ে আ, হেৰি দিয়ে নহৰু দিয়ে। হম, ত' সেইখিনি মই হয়, হ‌য়, নহৰুটো সেনেকে মই গ্ৰাইণ্ডাৰত দি কেনে, মিক্সিত দি কেনে, এটা পেষ্ট টাইপ বনালোঁ অ'
অ', অ'।
তাৰপিছত মই চিক খিনি অকণমান ধুলোঁ, তাৰপিছত সেই পেষ্টটো তাৰ চিকেনটোৰ ওপৰত মই অলপ সানি দিলোঁ।
অ'।
যিটো, ইংৰাজীত মেৰিনেট কৰা বুলি যিটো কয়। সেইটো কৰিলোঁ, তাৰপিছত অকমান নিমখ দিলোঁ অকনমান, আ, কালা নিমখ দিলোঁ।
উম।
যিটো পেপাৰ বুলি কয় নিকি ইংৰাজীত?
অ', অ', জালুকৰ গুৰিটো।
হয়, হয়, সেইটোৱে, তাৰপিছত মই অকমান তেল দি সেই এ, মাংসখিনি ভাজি দিলোঁ, প্ৰথমতে। তাৰপিছত মাংসখিনি ওলাই থ'লো। তাৰপিছত মই যিটো পেষ্ট, যিটো তৈয়াৰ কৰিছিলোঁ। সেইটো মই ভাজি দিলোঁ, এখন কেৰাহীতে। তাৰ পিছত মই এ, তাৰ ওপৰত ভজা মাংস খিনি দিলোঁ। সেনেকে মই নিজৰ ৰেচিপিটো তৈয়াৰ কৰিলোঁ, আৰু খাবলৈ বেয়া হোৱা নাই, ভালেই হৈছিলে। আৰু যিহেতু মই প্ৰথমবাৰ বনাইছিলোঁ, গতিকে মোৰ সিমান অনুভৱ নাছিলে, এক্সপিৰিয়েঞ্চ নাছিলে।
অ', অ'।
গতিকে সিমান ভাল হোৱা নাই, আৰু যিহেতু দৈটো মই সাধাৰণ দৈ ইউজ কৰিছিলোঁ। সেইকাৰণে অলপমান চিকেনখিনি টেঙা টেঙা হৈছিলে। মোৰ এতিয়াও মনত আছে, কিন্তু কিন্তু, মই দুদিনমানৰ আগতে সেই চছেইম ৰেচিপিটো বনাইছিলোঁ। ইমান ধুনীয়া হৈছে। একদম মায়ে মানে ক'বলৈ বাধ্য হৈ গৈছে। মায়ে এনে মোৰ কুকিং চাপৰ্ট নকৰে।
অ', অ'।
তেওঁ মই খানা বনালে ইমান ভাল নাপায়।
কিয়?
কাৰণ মই যি টি বনাই থাকো। আৰু মাৰ এটা ও মানে এটা ৱে আছে, চিকেন বনোৱাৰ। যিটো ৱে মই ফ'ল নকৰোঁ। মই নিজৰ মতে কিবা এটা বনাওক ন' সেই কাৰণে সেইটো বস্তু মায়ে সিমান প্ৰেফাৰ নকৰে।
বুজিছোঁ।
সেই বাট, যিটো দুদিনৰ আগতে সেই চেইম ৰেচিপিটো যেতিয়া মই বনাইছিলোঁ। মায়ে কিন্তু বিৰাট ভাল পাইছিলে। তেতিয়া মই এটা কথা শিকি লোঁ যে যেতিয়া মই খানা, যেতিয়া প্ৰেক্টিচটো থাকিব ন' খানা বনোৱাৰ। নিজে নিজে তোমাৰ ৰেচিপি কেইটা ভাল হৈ
আহি থাকে আৰু বহুত ৰেচিপি আছে আৰু মানে পিছৰলৈকে এনেকুৱা নহয় যে অকল ফ'নত চাইহে বনাব পাৰি নিজে কিবা কিবি মানে দি থাকিলেও লাষ্টত গৈ কিবা এটা ভালে হয়, খাবলৈকে। বেলেগ হয়। মানে ধৰা যিটো ৰেচিপি দেখাইছে তাৰ পৰা বেলেগ হয় কিন্তু, খাই পিনে ভালে লাগে আৰু।
উম, আৰু চিকেন এটা এনেকুৱা বস্তু যিটো তুমি যেনেকা নবনোৱা কিয় তুমি ভাল বনোৱা নে বেয়া বনোৱা, অকণমান জ্বলি যায় নে যিয়ে ন'হওক তোমাৰ বনোৱা সেই প্ৰচেছটোত। খাবলৈ কিন্তু ভাল লাগে। চিকেনটো যেনে হা যদি সিজি যায় আৰু ভালকে, তুমি যেনেকে নবনোৱা কিয় খাবলৈ
মচলা নিমখ-চিমখ খিনি হ'লে খাই দিব পাৰি আৰু যেনেকে হ'লেও।
হয়, হয়, চিকেনটো মানে যেনেকে ই নবনোৱা কিয় লাষ্টত গৈ কিনে ৰিজাল্টটো ভালেই ওলায়। সেইকাৰণে মই বেছিভাগ সময় চিকেন বনোৱাটোৱেই মানে ভাল লাগে চিকেন বনাই।
উম।
উ মই এতিয়ালৈকে মই এখন দুখন, তিনি খন ৰেচিপি মই ট্ৰাই কৰিছো বনাই পাইছো।
আৰু মানুহৰ পৰা মই আ ভাল ফিডবেকো পাইছো। মানুহে ভাল পাইছে খাই গতিকে মইতো খাই ভাল পাওঁৱে মোৰ হাতৰ বনোৱা খানা মই বিৰাট ভাল পাওঁ খাই মানে।
অ গম পাইছো। উ, উ, হেইটোয়ে নিজৰটো মানে ভাল লাগে আৰু বহুত বেলেগ বেলেগ এনেকুৱা ৰেচিপ কৰি আছে যোনটো ট্ৰাই কৰি মানে বেলেগ হেৰি হয় ন ভাল লাগে হে
উ, উ, উ উম সেইকাৰণে মই ভাবিছ মোৰ লগৰসকলক মাতিম এবাৰ মোৰ খানাটো এবাৰ খুৱাই চাম। তেতিয়া মই এটা আচল এটা ফিডবেক এটা পাম ন। মোৰ খানাটো। সঁচাকৈ ভাল নে মই নিজকে নিজে এনে সান্তনা দি আছো নে মোক ঘৰৰ মানুহে মোক এনে ভাল লগাবলে কৈ আছে সেইটো মই এটা বস্তু গম
গম পাই যাবা অ।
উ
বাকী আজি তুমি যিটো পনীৰ ৰেচিপি বনাইছ - ছিলা সেইটো কেনেকে বনাইছিলা মোক কোৱাচোন
সেইটো মই তোমাৰ পনিৰ খিনি আগতে এনেকে মছলা খিনি দি পিনে মানে সানি ললো। ধৰা দৈ তাৰপিছত অ দৈ দিলো তাৰপিছত নিমখ হালধি টো মই দিয়া নাছিলো আৰু জালুকৰ গুৰি দিলো তাৰ পিছত জিৰা ধন নিয়া এনেকে চব খিনি দি সানি লৈ পিনে আ পিয়াজ অক কমান এনেকে মানে মিক্সিত মাৰি লৈ আ হেইটো এ হেৰিতটো যোনটো মানে হয় আৰু মিক্সিত মাৰাৰ পিছত হেইটো কেৰাহিত দিলো তাৰ পিছত হেইটো অলপ সময় ভাজি পিনে মই পনীৰ যোনখিনি হেৰি কৰি থৈছিলো সানি থৈছিলো।
উ,
এইখিনি দিলো তাৰ পিছত অ অকমান ভজা যোৱাৰ পিছত মানে ঢাকনিটো মাৰি দিছিলো আৰু।
উ,
তাৰ পিছত অলপ পাঁচ দচ মিনিট যোৱাৰ পিছত এনেকে তাতে হেৰি দিলো ক্ৰীম। দিলো ত। ক্ৰীম দিয়াৰ পাছত অলপ সময় হোৱাৰ পিছত হৈয়ে গৈছে আৰু পনীৰত এনেও বেছি সময় নালাগে নহয়।
অ আচ্ছা অমুলৰ ফ্ৰেছ ক্ৰীমটো বনাই দিছা নেকি?
অ আমুলৰ ফেচ ক্ৰীমটো।
আতছা।
হেইটো দিলে খান বোৰ বহুত ভাল হয় তাৰ পিছত হৈ গৈছে অকনমান সময় হ'ব দিছ। চো দচ পোন্ধৰ মিনিট দছ মিনিট পাঁচ মিনিট এনেকে
উ, উ,
তাৰ পাছত হৈ গৈছে আৰু।
অ তেনেহ'লে মই যে তোমাক ক'লো মই দাৰলিক চিকেন ৰেচিপিটো যে আছে। তাতে মই দৈৰ সলনিত ক্ৰীম দিব পাৰো নেকি?
নাই চব চব ৰেচিপিত ক্ৰীম নিদিয়ে যোনবোৰ ক্ৰীমি ৰেচিপি থাকে। যেনে ধৰা আফগানি হওঁক নাইবা মালাই চিকেন নাই বা মালাই পনীৰ যোনটো আমি কওঁ সেনেকুৱা ৰেচিপি পিত হেৰিটো দিব পাৰি, ক্ৰীম টো দিলে ভাল লাগে, কিন্তু চব ৰেচিপিত ভাল নালাগে। এতিয়া গাৰ্লিক চিকেন টো মই নিজে বনাই পোৱা নাই যদিও মই খাই পাইছোঁ।
হুম।
চাব লাগিব একবাৰ ভিডিঅ'টো।
অ' মই তোমাক এদিন খুৱাম দিয়া, মোৰ বহুত ভাল লাগে সেইটো ৰেচিপি।
অ', অ' ঘৰত
মই সেইটো উম, এদিন মাতিম দিয়া। উম। মইয়ো এইটো ৰেচিপি পাইছিলোঁ তুমি যিটো মোক আফগানি পনীৰৰ ৰেচিপিটো এতিয়া ক'লা ন। এইটো মই ক'বাত পাইছিলো ইনষ্টাত। মই এদিন তোমাক ভিডিঅ' কল কৰিম তুমি শিকাই দিবাচোন দেই, মই সামগ্ৰীখিনি আনিম। তুমি মোক ষ্টেপ বাই ষ্টেপ অলপ গাইড কৰি দিবা আৰু গ'ম পাইছানে?
ক্ৰীম আৰু দৈটো দুটাই দি পিনে বহুত ভাল লাগিব।
হয় নেকি? এবাৰ পনীৰটো মই ট্ৰাই কৰি চাম। আৰু চিকেন চিকেন সিজাবলৈ কিন্তু বহুত টাইম লাগে সময় লাগে হয় নাই?
নাই ইমান নালাগে নহয়।
মই কিন্তু চিকেনটো বহুত সিজাও। মই সিজাই মানে একদম থপথপীয়া কৰি দিওঁ আৰু জোলটো।
অ' মানে ধৰা উ আধা ঘন্টামান লাগিব।
অ'।
উম।
উম মই আজিকালি অকনমান ভালকে বনোৱাব পৰা হৈছোঁ।
অ'।
আগৰ একদম প্ৰথম প্ৰথম মই চিকেনৰ ৰেচিপি মোক কোনে শিক শিকাইছিলে, মোৰ প্ৰেমিকাজনীয়ে শিকাইছিলে।
অ', অ'।